হেল্ল' শুনিছোঁ, শুনিছোঁ। তুমি শুনিছানে অ', অ',
কি কৰি আছা এয়া মই আছো - আছো - আছো - আছো। তাকে হে ভাল মোৰ
উম, ভালে ভালে অ', আজি মোক ভাত পানী তুমি খালা নে?
নাই- নাই - নাই খামহে আৰু।
অ', না মই মানে এটা জনসংখ্যা বৃদ্ধিৰ এটা হেৰি টপিক লিখি আছোঁ উম, তোমাৰ মানে জনসংখ্যা বৃদ্ধিৰ এইটো উম, কিবা কিবা কাৰণত আমাৰ সুফল আৰু কুফল কুফল হব মানে হৈছে। সেয়া মানে মানে অকণমান তুমি তোমাক ক'বলৈ অকণমান জানিব বিচাৰিছোঁ।
হয়, হয়, হয় একচ্ছোৱেলি চোৱা এতিয়া প্ৰথম কথা এতিয়া তুমি ভাৰতবৰ্ষৰ জনসংখ্যাটো এতিয়া তুমি দেখিছা প্ৰথম কথা। দুইহেজাৰ ইঘাৰ' চনতে লোকপিয়ল হৈছিলে ভাৰতবৰ্ষৰ কিমান মানুহ আছিলে, কিমান মানুহ নাই এতিয়া যেতিয়া তুমি চাবা এতিয়া ন নতুনকে দুইহেজাৰ ছাবিছ চনত যেতিয়া লোকপ্ৰয়ল কৰিছে। কমেওঁ তোমাৰ কিমান বছৰ হ'ব ইঘাৰৰ পৰা সিৰিয়লৈ কমেও পোন্ধৰ
পঁচিচ পোন্ধৰ বছৰ।
পোন্ধৰ বছৰ, পোন্ধৰ বছৰ, পোন্ধৰ বছৰ বছৰ অন্তত যেতিয়াই লোকপিয়ল কৰিব। তেতিয়া তোমাৰ চকু কপালত উঠিব চাবা। কাৰণ কেলে আমি আনুমানিক সাংখ্যিক হিচাপে গম পাই গ'লো। আমাৰ ভাৰতবৰ্ষ, চীন, পাকিস্তান এইবিলাকক আচে প্ৰথম আছে ভাৰতবৰ্ষ জনসংখ্যাৰ ক্ষেত্ৰত। হয় নে নহয়? প্ৰথম কথা ভাৰতবৰ্ষ আকৃতিৰ ক্ষেত্ৰতো বাকী বিলাক হেৰিয়তকে অলপ সৰু।
হয়,
এতিয়া তেনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ অত্যাধিক জনসংখ্যা যাক আমি জন বিস্ফোৰণ বুলি কৈ দিব পাৰো‍ঁ। হয়, নে নহয় জন হয় যদিও জন বিস্ফোৰণৰ সংজ্ঞাটো অকমান বেলেগ। কিন্তু জনসংখ্যাৰ বৃদ্ধিটো আজি তোমালোকে দেখিছা। যাৰ ফলস্বৰূপে আমাৰ অসমত যথেষ্ট প্ৰভাৱ পৰিছে বিদেশী কথাটো, কৈছোঁ ন বিদেশী কথা ক হয়-হয়। এতিয়া অসমত অসম চৰকাৰে যথেষ্ট খিনি পদক্ষেপ ল'বলগীয়া হৈছে। এই অবৈধা বা অবৈধ বাংলাদেশীৰ কথা, মানে কি হৈছে প্ৰথম কথা ইয়াৰ যদি কাৰণখিনি অলপ ব্যাখ্যা কৰিবলৈ যাওঁ, মই তোমাক কাৰণকেইটা কৈ দিম, আৰু কাৰণকেইটাৰ বিষয়ে তুমি-তুমি কি কি জানা মোক ক'বা হা? তাৰ প্ৰথম কাৰণ হৈ গ'ল তোমাৰ এ জনসংখ্যা বৃদ্ধিৰ প্ৰথম কাৰণ হৈ গ'ল আজিকালি কি হৈছে মানুহৰ মৃত্যুৰ হাৰ কমি আহিছে। হয় নে নাই? মৃত্যুতটো হ'ব মানুহ, কিন্তু মৃত্যুৰ হাৰতটো কেলে কমি আহিছে শিক্ষাৰ আমাৰ চৰি আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যোনটো উন্নয়ন আছে। হয় নে? এতিয়া উন্নত-উন্ন-উন্নত-উন্নত দেশসমূহ যি সমূহ আছে সেইসমূহৰ বাৰ্ষিক গঢ়ায় মানুহৰ আজিকালি আশী বছৰ নৈবৈ বছৰ। কিন্তু আমাৰ ভাৰ ভাৰতবৰ্ষ আজিকালি তুমি কি ভাবা? চিকিৎসা ক্ষেত্ৰৰ উন্নয়ন হোৱাৰ কাৰণে মানুহ
হয়-হয়। চিকিৎসা ক্ষেত্ৰত উন্নয়নৰ কাৰণে মৃত্যুও কমিছে, সেইটোতো হয়। কিন্তু আৰু মানে আগতে আগৰ আৰু জন্ম হ আগৰ দিনত কি হয়। জন্ম মানে তিনিটা ল'ৰা ছোৱালী জন্ম হোৱাৰ লগে-লগে এজন মা মাক মৃত্যু হয়,
মৃ-মৃত্যু হয়। হয়
আজিকালি চিকিৎসা ব্যৱস্থা উন্নয়ত হোৱাৰ বাবে, সেইটো সেইটো মানে কেছ বহুত
কমিল-কমিল-কমিল আকৌ বেমাৰৰ কথা বেমাৰৰ কথালৈ চাওঁ, বেমাৰ হ'লে মানুহৰ আগতে কেনেকুৱা মৃত্যু হয়।
উম।
আৰু আজিকালি, হয়।
অ আজিকালি বেমাৰ মানে, বহুত চিকিৎসাটো মানে বহুত উন্নত হৈ গ'ল। আৰু দেখিছোঁ কালি নে পৰখি আমাৰ অসমৰ লৰা এটাৰ কেঞ্চাৰৰ
অ এই ৰুবুল মাওত -ৰুবল- মাওত অ ৰুবুল বৰ্তমান ৰুবুল মাওত এতিয়া তোমাৰ নতুন এখন বিশ্ববিদ্যালয়ত এখন আহি পাইছে, তেখেতে যে কেঞ্চাৰ ৰোগৰ সে ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ দহজনৰ ভিতৰত আছে, গতিকে সেইখিনি কথা কৈছোঁ তোমাৰ জন্ম হাৰ বৃদ্ধি পাইছে মৃত্যুৰ কমিছে ইয়াৰ মূল কাৰণ গল চিকিৎসা হয় নে নহয়? এ -এ- এতিয়া প্ৰথম কথা সেইখিনি ক'লোঁ আৰু সেইটোৱেই আচলতে এইটোৱে হৈছে মূল কাৰণ াবতি আৰু এতিয়া দ্বিতীয় কথাটো ক'লো অবৈধ যিটো বাংলাদেশী কথা। অবৈধ বাংলাদেশী কথা কি ক'বা তুমি? এতিয়া আমাৰ ভাৰতবৰ্ষত যদি মানুহ আছে তোমাৰ দচ হেজাৰ, বাংলাদেশৰ পৰাও যদি পাঁচ ছ মানুহো আহি যদি যোগ হয়। তেনেহ'লে সেই মানুহৰ কাৰণেও অন্য এক ঠাইৰ প্ৰয়োজন হ'ব। ভাৰতবৰ্ষত তুমি কি ক'বা? বাংলাদেশী আমাক কেনেকে কেনেধৰণে অপ কাৰ কৰিছে। সেই ক্ষেত্ৰত জনস -জনসংখ্যা বৃদ্ধি ক্ষেত্ৰত বাংলাদেশীৰ কেনেকুৱ ধৰণৰ হেৰি আছে?
বাংলাদেশী আহ- আহিছে মানে আমাৰ অবৈধভাৱে বসবাস কৰাৰ বাবে আমাৰ স্থানৰ মানে বহুত হেৰি অভাৱো হৈছে আৰু মানে আগতে তেতিয়া নাছিলে ফেঞ্চিং নাছিলে বাংলাদেশৰ হেৰিৰত
হয় হয় হয়।
মানে ডাইৰেক্ট পাৰ হৈ আহিব পাৰিছিলে এতিয়া মানে কেইদিনমানৰ আগত ফেঞ্চিং লগাইছে আমাৰ এইটো বান্দৰীত সেইবাবে এতিয়া এতিয়া হয় অকণমান তেহঁতৰ প্ৰব্লেম হ'ব কিন্তু বাংলাদেশি নিজৰ দেশত মানে বাংলাদেশলৈ পঠিয়াব লাগে। সেইটো মই চৰকাৰৰ পৰা ভালেই পাইছোঁ, এইটো হেৰি পদক্ষেপ লোৱা বাবে।
হয়। এতিয়া যোনটো পদক্ষেপ লৈছে এতিয়া খুব এটা সুন্দৰ পদক্ষেপ লৈছে। কিন্তু -কিন্তু এটা কথা এতিয়া ইয়াত আহিব। যে স যিসমূহ অস্থায়ী বাংলাদেশী মানে অস্থায়ী নে যিসকল বাংলাদেশী আহিছিলে। আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলো আমাৰ এই ভাৰতবৰ্ষৰ আগৰ পৰা কিছুমান আছে সেই ক্ষেত্ৰত তুমি কি কবা? চৰকাৰে কিছুমানে বহুত জোৰ জুলুম কৰিছে যে তেওঁলোকে আগতে বসবাস কৰা সকলক যথেষ্ট খিনি কষ্ট দিছে। তুমি সেইটো কি কবা? ধৰা এতিয়া তোমা- তোমাৰ কথা কৈছো তুমি যেনিবা তেনেকুৱা ধৰণৰ এটা সম্পদায়ৰ মানুহ যত তোমাৰ ককা ককা দেউতা- ককা দেউতাই একে খন ঠাইতে আগৰ পৰা বসবাস কৰি আহিছে কিন্ত তোমালোক সেই একে -একে বংশৰে লোক বেলেগ ঠাইৰ পৰা আহি বাংলাদেশী হিচাপে বসবাস কৰিছে এতিয়া তেওঁলোকৰ কাৰণে যদি তোমালোকৰ হাৰাশাস্তি কৰে সেই ক্ষেত্ৰতো আচলতে তে কথাটো শুদ্ধনে অশুদ্ধ?
সে- সেইটোতো অশুদ্ধ কাৰণ এওঁ ককা দেউতা চব আজু ককা চব ভাৰততে থকা স্থায়ী আৰু তেহেত -তেওঁলোক বাংলাদেশ আৰু হিন্দুস্তান ভাৰত এইটো বিভ- বিভগ নোহোৱাৰ আগতে মানে অহা তেওঁলোক অহা তেতিয়াতো তেহেতক- তেওঁলোকতো ভাৰতৰ নাগৰিক হ'ল তেওঁলোককতো ভাৰত নাগৰিক হোৱা বাবে তেওঁলোকক পঠিয়াবলৈ কোনো আইনে এইটো সংবিধানে নকয়। উ তে- তেওঁলোকক পঠিয়াব নোৱাৰে মানে যে হাৰাশাস্তি কৰিব নোৱাৰে তেওঁলোকক
কিন্তু সেই ক্ষেত্ৰত হয় হয় কিন্তু সেই ক্ষেত্ৰত এতিয়া দেখা পোৱা হৈছে আমাৰ অসমৰ যথেষ্টখিনি সিহঁতৰ সাংবিধানিক নিয়ম ভাঙি সেইখিনি কৰা হৈছে যে অ হয় নহয় কাম কৰি খোৱা ব্যক্ত লক যদি আমি ভাড়া দিব লাগে দহ টকা দিবলৈ কৈছে মুখ্যমন্ত্ৰীয়ে দুটকা সেই খেত্ৰত মই ভিবিছো কোনোবাখিনি নহত সংবিধানৰ নীতি নিয়ম ভ ভংগ হৈছে কিন্তু আমি আচলতে জনসাধাৰণে কোনোবা এজন নেতা নিৰ্দেশ মতে আমি চলিব লাগে বুলি মই নাভাবো আমি নিজ নিজ- নিজৰ বিচাৰ বিবেচনা আমি এ এজন নাগৰিক হিচাপে সুনাগৰিক হিচাপে মোৰ মতে লগাব লাগে এতিয়া বাৰু আমি সেই বিষয়টো পৰা আমি আতৰি আহিছো বাংলাদেশীৰ বিষয় থকা বাংলাদেশী হৈ গ'ল আমাৰ জনসংখ্যাৰ বিস্ফোৰণৰ মূল কাৰণ আৰু আমি জম জন্ম হাৰ বৃদ্ধি আৰু মৃত্যু হাৰ কমি গৈ থাকে এতিয়া দ্বিতীয় কথা আহি গ'ল তুমি পয়োযনটো সুধিছিলা যে ইয়াৰ ফলত কি কি হৈছে এতিয়া তুমি কি ভাবা এতিয়া তোমালোকৰ এখন ঠাই আছে প্ৰথম কথা সেই ঠাই খনত যদি তোমালোক গাঁও মানুহ আছে এতিয়া বৰ্তমানে এশ ঘ মানুহ যদি তাত আৰু পঞ্চাশ ঘ মানুহ আহি যায় কি কি প্ৰব্লেম হব মোক কোৱাচোন প্ৰথম কথা এটা তাৰ পৰা আমি গোটেই
তাৰ পৰাতো নিবনুৱা হাৰ বৃদ্ধি পাব
বৃদ্ধি হব ঠাই ঠাইত
থা থায়ে অভাৱ হ'ব দ্বিতীয় কথা খাদ্যয়ৰ অভাৱ হয় তেনো পোৱাৰ সৃষ্টি হ'ব কাৰণ তেনে আমাৰ বেলেগ যদি মানে আমাৰ এশ ঘৰ থাকে পঞ্চাশ ঘৰ যদি বেলেগকে আহে নিবনুৱা সেইটো হেৰিতটো বাঢ়িব হেৰি বাঢ়িবই সংখ্যা কাৰণ আমাৰ ইয়াত যদি পয়সত্তৰজন মানুহক কাৰণে হেৰি আছিলে এতিয়াতো পঞ্চাশজন বেছি আহি গ'ল সেইটো তেনেকুৱা হয় মানে কেছটো
হয় দে কথাটো, এ ঠিক তেনেক আমাৰ ভাৰতবৰ্ষত কি হৈছে চোৱা এ মানুহ যদি ভাৰতবৰ্ষত আ, দশ হেজাৰ আছে তেনেহ'লে হঠাৎ এবছৰৰ ভিতৰতে যেতিয়া দশ হাজাৰ পৰা হৈ গ'ল, ত্ৰিশ হেজাৰ পাবগে বিশ হাজাৰৰ লগে লগে বিৃদ্ধি হৈ যাব তেতিয়া যেতিয়া মানে হ'ব কি প্ৰথম কথা আ, ঠাইৰ অভাৱ হ'ব ম মানুহ থাকিবলৈ।
অ', হয়,
দ্বিতীয় অনাটনৰ কথা দ্বিতীয়তে আহিব, কাৰণ কি হব যোগানটো কমি যাব প্ৰথম কথা। যোগান কমি যাব তিত্বীয় কথাাত তুমি যোনটো কৰা নিবনুৱা সমস্যা কাৰণ আজিকালি বত বৰ্তমান সময়ত আমি দেখ আহ বৰ্তমান সময় আমি দেখা পাইছো যে যিসমূহ ঘটনা ঘটি আছে যে এ খাদ্য যোগানৰ কথা কৈছো অ অ চাকৰিৰ অভাৱৰ কথা কৈছো যদি বিভাগত চাক চাকৰি ওলাই বিশটা তেনেহলে তাৰ কাৰণে এপ্লাই কৰা মানুহ আজি চাৰি হোজাৰতকৈ অধিক হৈ যায়গৈ হয়নে নহয়? সেই ক্ষেত্ৰত সেই ক্ষেত্ৰত উ যদি দুশটা ওলালে দুশত দুশত দুটা যদি চিট ওলালে তেনেহ'লে দুশজনেই পাব বাকী যিমান কেইজন হ'ল বাকী কেইজন নিবনুৱা হৈ পৰিব নে নহ এতিয়া দ্বিতীয়টা সমস্যা নিবনুৱা, এতিয়া তৃতীয়তে আহি গ'ল খাদ্য পানীৰ সমস্যা অলৰেডি আমি কৈছে আৰু এই এইটো তুমি এইটো কথা অকণমান হয়, হয় আৰু তোমাক মই এইটো কথা অকমান অকমান বহলাই ক'ব দিম। যে, এই মানুহে অ', বস বসবাস পোৱা কাৰণে যিমান বোৰ এতিয়া মানে ঠাই বোৰ এতিয়া চাফা কৰি লৈছে বন ধ্বংস কৰিছে তাৰ ফলত আমাৰ আমাৰ কি কি আমাৰ কি কি ক্ষতি হৈছে সেইখিনি অকমান কোৱাচোন।
বনাঞ্চল নকবা কাৰণে আমাৰ এ বনৰীয়া জীৱ জন্তুৰ থাকিবলৈ স্থান নাইকিয়া হৈছে যেনেকে হাত তি তেওঁলোক তেওঁলোক এতিয়া দেখিবলৈ পাইছো অসমত মানে বনাঞ্চলৰ পৰা উলাই পেলাই এতিয়া চহৰ গাঁও চবতে মানে অনিষ্ট কৰিছে কাৰণ তেহেঁতে তেওঁলোকৰ খাদ্যৰ অভাৱ হৈছে আৰু থাকিবলৈ জেগাবোৰ মানে চব গছ গছনি কাটি দিয়া হৈছে। সেইকাৰণে আমাৰ ইয়াত বহুত মানে অসমত প্ৰব্লেম হৈছে তেনেকুৱা।
হয়, হয়, হয়, হয়, কথাখিনি সম্পূৰ্ণৰূপে শুদ্ধ কথা, এতিয়া মই ভাবিছো যে তুমি এটা জনসাধাৰণৰ যোনটো কথাটো মোক প্ৰশ্নটো সুধিছিলা। যে জনসাধাৰণৰ মূল কাৰণ হে হওক বা তাৰ আ, পৰা কিমান খিনি অসুবিধাৰ সৃষ্টি হৈছে সেইখিনি কথা মোৰ অনুসৰি মই গোটেইখিনি সামগিকভাৱে সামৰি ল'ব পাৰিছোঁ তুমি কি ভাবা?
এ তুমি সামৰিব পাৰিছা কিন্তু এইটো জনসাধাৰণ যে আমাৰ বিস্ফোৰণ যে হৈছে তাৰ ক্ষেত্ৰত মানে আমাৰ এইটো বিহাৰত দেখিছিলা নাই তুমি, এই যে একজামৰ যে হেৰি আছিলে টেইন যে দিছিলে।
হয়, হয়
নৰ সাতখন ট্ৰেইন দিছে তাত মানে যাবলে মানুহ নাইকিয়া হেৰি হৈ গৈছে ফুল হৈ গৈছে। প্লেটফৰ্মত থাকি যাব লহিয়া হৈছে। আৰু ট্ৰেইন মানে ছাত্ৰ ছাত্ৰীসকলে ট্ৰেইন ৰখাব মানে প্ৰটেচ কৰিছে তাত ৰখাই পেলাই। সেইটোৱে হেৰি হৈছে আৰু তেনেকুৱাই।
অ', অ', হয়, হয়, হয়, সেইখিনি আচলতে কথাখিনি গতিকে আশা কৰিছোঁ আজি এই কথাখিনি গোটেইখিনি আমি আচলতে এটা সমালোচনামূলক বিষয়ে গোটেই কথাখিনি টানিয়াল আনিছোঁ কথাখিনিৰ ওপৰত সূক্ষ্মভাৱে বিশ্লেষণ কৰিব পৰা নাই যে সামগ্ৰিকভাৱে গোটেইখিনি কৰিছোঁ। আৰু তুমি যোনটো টপিকৰ বিষয়ে লিখি আছা। মই ভাবোঁ এইখিনি যথেষ্ট সহায় কৰিব। আৰু কিবা যদি জানি আৰু কিবা যদি নতুন বিষয়ৰ পৰা জানিবলগীয়া থাকে, বা আলোচনা কৰিবলগীয়া থাকে পুনৰ মোৰ লগত সংযোগ হোবা। পুনৰ আকৌ-আকৌ লগ পাম, হয়-হয়-হয়-হয় গতিকে আকৌ লগ পাম এটি নতুন বিষয়েৰে আজি
আ হয়কে